উম হেল্ল' অ হেল্ল' শুভ দুপৰীয়া শুভ শু শুভ দুপৰীয়া
অ শুভ দুপৰীয়া
আহ কি কৰি আছা পোৱালো আহে এতিয়া মানে অলপ মানে এনে মানে টোপনি মাৰিবৰ চেষ্টা কৰি আছো আৰু কণীটো নাহেৱেই, এনে অলপমান আৰু। বোলো তোমাক একবাৰ ফোন কৰো। কি কৰি আছা? অলপ খবৰ-বাতৰি গিলাখন ল'ব লাগে না মানুহগিলাখনৰ! কাৰ কেনেকুৱা গা-ছা ছাৰ ভালে আছে নে নাই? কিনো হৈ আছে এনেকে ল'লো আৰু অলপ খবৰ। পিছে পিছে তোমাৰ শৰীৰ ভালে আছে
অ ভালে আছে কিন্তু এই মানে কি কেতিয়াবা গৰমৰ কাৰণে বেয়াও লাগে
সেইটো প্ৰত্যেকৰে হয় গৰমৰ দিন না অলপ হয়ে মানুহ বিলাক খন দুৰ্বল দুৰ্বল ভাব আহে, অকমান হয় একো কথা নাই
মই তাৰ মানে, এই এখন মানে কিতাপ মানে চাই আছো। ছিলো, এই মানে ৰামণ-ৰাৱণৰ বিষয়ে হৈ ৰাৱণৰ তিনিটাও অপূৰণীয়া কামনা মানে, সেইখন কিতাপ মানে চাই আছিলোঁ।
অ' এনেতে মই ফোন কৰিলো, অলপ। কোৱাচোন নহ'লে ময়ো শুনিবৰ মন যায়, কোৱা নহ'লে, শুনিম মই! কোৱা।
এই কিছুমান সৰু সৰু মানে। এইবিলাক শ্লোকৰ নিচিনায়েই সৰু সৰু। এইবিলাক, মই ভাল পাওঁ পঢ়ি এইবিলাক।
অ'।
মাজে মাজে এইবিলাক মই পঢ়ো, মানে দেখিছো মানে স্বৰ্গলৈ যোৱাত জ-জখলা নিৰ্মাণ ৰাৱণে এনে এখন জখলা নিৰ্মাণ কৰিব বিচাৰিছিল। যাতে কোনো লোকে কোনোধৰণৰ সৎ কাম নকৰাকৈ পোনপটীয়াকৈ স্বৰ্গলৈ যাব পাৰে।
অ' ভালেই দেখোন, আৰু কোৱা।
অ', আৰু মানে কিছুমান নিমখীয়া সাগৰৰ পানী মিঠা কৰা পৃথিৱীৰ পানীৰ সমস্যা চিৰদিনৰ বাবে সমাধান কৰাৰ লক্ষ্যৰে তেওঁ নিমখীয়া সাগৰৰ পানী মিঠা কৰিব বিচাৰিছিল। না সাগৰৰ পানী নিমখীয়াতো।
অ', অ' জানো সাগৰৰ পানী নিমখীয়া বুলি অ'।
অ', তাৰমানে আৰু ধৰ ৰাৱণে ভাবিছিল আৰু! নিমখীয়া সাগৰৰ পানী মিঠা কৰিবৰ কাৰণে। এ-সেইটো মানে ক'ব বিচাৰিছে আৰু! আৰু এইটো যে কি কৈছে মই বুজি পোৱা নাই, তাৰমানে বিচাৰিছিল যে যাতে, কোনো লোকে কোনোধৰণৰ সৎ কাম নকৰাকৈ। আৰে সৎ কাম কৰিলেহে স্বৰ্গলৈ যাব পাৰিব।
অ'।
পাপ কাম কৰিলেতো স্বৰ্গলৈ যাব নোৱাৰে।
অ'।
ৰাৱণটো অলপমান হেৰি আছিল নহয়! ৰাৱণটোতো খঙাল আছিল।
অ' নহয় নহয়। অ' শুনা, ৰাৱন খঙাল আছিল হয়, এইটো সঁচা। কাহিনীটো সঁচা, ৰাৱণ সঁচা খঙাল আছিল, কিন্তু ৰাৱণে তাৰমানে, এ মানে মা দেৱীৰ। দুৰ্গাক বহুত আৰাধনা কৰিছিল আৰু, এই ভোলে বাবাক বহুত আৰাধনা কৰিছিল, তেওঁলোকৰ কৃপা তাৰমানে এ ৰাৱণৰ গাত মানে লম্ভি আছে। মানে, বহুতে শিৱক-শিৱক পূজা বহুতে কৰিছে। শিৱপূজা বহুতে কৰিছিল, সেইকাৰণে ৰাৱণ য'ত- শিৱলিংগটোত, ৰাৱণ য'ত মানে যিমান জেগাত ৰাৱণৰ আৱিৰ্ভাৱ হৈছিল বা য'তেই জিৰণি লৈছিল ত'ত ত'তেই শিৱলিংগ হৈছে।
অ'।
গতিকেনে সেইকাৰণে শিৱক ইমানেই পূজা কৰিছিল মানে, শিৱই তাৰমানে এটা সময়ত বৰ দিবৰ কাৰণে বাধ্য হৈ গৈছিল। তেতিয়া তাৰ মানে ৰাব ৰাৱণে এটা বৰ খুজিছিল শিৱক যে মই যেন কোনো দিন মোৰ মৃত্যু নহয়।
অঁহ।
এহ সেই মৃত্যু যেন নহয় সেইকাৰণে ৰাৱণৰ দছটা মূৰ।
অ, অকমান লাহে লাহে ক'বচো চোন চাউণ্ডটো মানে হেৰি কৰি আহিছে মানে কাণখন হেৰি হৈ আছেই, অকমান লাহেকে ক'ব।
অ'-অ'-অ', ৰাৱণৰ মানে দছটা মূৰ, দছটা মূৰ মানে তটো বৰদানৰ -বৰদানৰ কাৰণে দছটা মূৰৰ আৰ্ৱিভাৱ কৰি মহাদেৱৰ কৃপাতে হৈছিল। তেখেতে তাৰমানে তাৰমানে মহাদেৱক বহুত আৰাধনা কৰি কৰি শেষত তাৰ মানে মা ভগৱতীৰ মানে খং উঠিল। মা দুৰ্গা। খঙ উঠি যে মহাদেৱেনো কি কৰি আছে? এদিন তাৰমানে ৰাৱণ ৰাৱণে ৰামক বধিবৰ কাৰণেও তাৰমানে দুৰ্গা পূজা কৰিছে আৰু ৰামেও ৰাৱণ বধৰ কাৰণে দুৰ্গা পূজা কৰিছিল। দুয়ো দুইফালে দুৰ্গা পূজা কৰিছিল। ৰামেও কৰিছিল ৰাৱণেও কৰিছিল। ইফালে ৰামেও শিৱ ভক্ত আৰু ৰাৱণো শিৱ ভক্ ত দুয়োজনে যেতিয়া তাৰমানে শি মানে ভক্ত মানে দুৰ্গাৰ পূজা কৰি আছে তেতিয়া মা দুৰ্গাই তাৰ মানে এই প্ৰথমতে স হেৰি কৰিলা ই ৰাৱণৰ পৰীক্ষা ললা ৰাৱণে তাৰ মানে পৰীক্ষা লওঁতে তেতিয়া পৰীক্ষাত মানে হেৰি কৰিছে আৰু। যে মই মোৰ তাৰমানে চকু মই দান দিম বুলি কৈছিল।
উম।
এ ৰাৱণে। আৰু সেই হিচাপত তাৰমানে তাৰ বৰদানটোৰ হিচাপত তাৰ মানে ঠিকেই হ'ল। সেইবাৰ আৰু ৰু ৰাব-ৰাব ৰামৰ তাৰ মানে পৰীক্ষা লৈছিল। বৰদানতো ঠিকে পালা কোনেও বধিব নোৱাৰে। সেইকাৰণে ৰাৱনক তাৰ মানে নাভিতহে মাৰে। তাৰ জীউটো আছিল তাৰ মানে নাভিত ৰাৱণৰ জীউ আছিল নাভিত। কিন্তু সেই নাভিত জীউটো থকাৰ কাৰণে তাৰমানে এ হেৰি দিছিল সেইটো ব্ৰহ্মায়ও ব্ৰ ব্ৰত দিছিল বৰ দিছিল ব্ৰহ্মায়ো দিছিল। যে তোৰ নাভিতে জন্ম নাভিতে মৃত্যু। সেইটো বৰদান দিছিল ব্ৰহ্মাই। আৰু ৰামে যেতিয়া তাৰমানে দুৰ্গা পূজাৰ আয়োজন কৰিছিল তেতিয়া এশ আঠটা হেৰিফুল লাগে। এ মানে পদুম ফুল লাগে।
উম-উম।
আৰু চৈতৰ মাহত পূজা কৰিছিল, চৈতৰ মাহত তাৰমানে শুকান মৰুভূমিৰ দৰে না সেনেকুৱা হৈ যায় ফুল চুল চব মৰহি যায়। এনে সেনেকুৱা দিনত অলপমান পদুম ফুল পোৱা খুবেই টান, কঠিন। তেতিয়া তাৰ নে ৰামে বিচাৰি, বিচাৰি, বিচাৰি, বিচাৰি পদুম ফুলৰ মানে এশ আঠটা কিছ কেনেকে মানে যোগাৰ কৰিছে আৰু বিচাৰি - বিচাৰি। মা ভগৱতী কি কৰিছিল এপাহ ফুল তাৰ মানে নোহোৱা কৰি থৈ দিছিল প্ৰমাণ চাইছে তাৰমানে যে পূজা কৰিব পাৰে নে নৰে? শক্তি কিমান? তেতিয়া ৰামে কৈছি যে মইতো এশ আঠটা ফুলটো মই ঠিকে আনিছো। ইয়াৰে এটা ফুল কি হ'ল মইতো কম ফুল আনা নাই। কমকৈটো আনা নাই। এশ আঠটা ফুলে আনিছো। তেতিয়া ৰামে বুজিবাৰ বাকী নাই যে মোক কিবা চল চক্ৰান্ত কৰিছে। কোনোবা দেৱ-দেৱতাই, তেতিয়া তেখেতে কৈছে যে
অ।
অ। অ, শুনি আছো।
অ
উম।
এনেতে এনেতে মা ভগৱতী হৈ কিনে তথাস্তু বুলি কৈছিল যে তুমি তোমাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা কাৰণ মই তোমাৰ পৰীক্ষা লৈছো। তুমি তুমি মানে মোক যে এশ আঠটা ৰে ফুলেৰে তুমি মোক পূজা কৰিবা। কাৰণ মই তোমাক প্ৰমাণ কৰিব বিচাৰিছিলো। তুমি মোক চকু দান দিছা। চকু দান দিব ওলাইছা। ধন্য তুমি সেইবুলি মানে আগুৱাই যাবৰ কাৰণে পূজাখনক মানে অনুমতি দিছে আৰু সেই তুমি যিফালে যাবা তুমি সেইফালে দিয়ে সফল হ'বা। তুমি যিটো উদ্দেশ্য ভাবিছা সেই উদ্দেশ্য
উম।
সফল হ'ব। এ সেনেকুৱাকে পূজাখন শেষ কৰাৰ পিছত এই তেতিয়াহে তাৰমানে ৰাৱ ৰাৱণক বধিব পাৰিছিল আৰু ৰাৱণক বধাৰ সহায় কাৰী আছিল ৰাৱণৰে ভাতৃ বিভীষণ। তেখেতে জানিছিল ৰামে জানা নাছিল তেখেতক ক'ত মাৰিলে মৃত্যু হ'ব, কিন্তু বিভীষণে জানিছিল। কাৰণ বিভীষণে টোন ভায়েক হয়, তেখেতৰ আশে-পাশে থাকে। হেল্ল', হেল্ল' অ অ ভায়েকৰ আশে-পাশে থাকে। গতিকে তেখেতে তাৰমানে ৰামক সহায় কৰিছিল, যে কৈছিল যে মোৰ ভাইৰ মিত টো আছে তেখেতৰ আৰু কাঁড়েৰে যুদ্ধ হৈছিল। কাঁড়েৰে যুদ্ধ হোৱাৰ ফলত তাৰমানে কাঁড় পাত যাই কিনে ৰামৰ কাল যায় নাভি আৰু তেতিয়াই তেখেতৰ তাৰমানে মৃত্যু হৈছে। সেইটো কাহিনী আৰু কিবা কাহিনী কবাত
নাই এই মই ৰাৱণৰ বিষয়ে এই চাই আছো মানে নে ৰাৱনে মানে নিজৰ মানে বিচাৰিছিল আৰু। এইখিনি আৰু ধৰ সোণৰটোন গোন্ধ নাই। ৰামণে মানে সোণৰ প্ৰতি বহুত আকৰ্ষিত আছিল। তেওঁৰ তেওঁ বিচাৰিছিল যে সোণৰ মানে সুগন্ধি ওলাওক। সোণৰ টো গোন্ধ নাই, তেওঁ বিচাৰিছিল আৰু।
অঁ অঁ।
সেইটোৱে এইটো পঢ়িছো আৰু ত তেওঁ বিচাৰা খিনি তেওঁ সাগৰৰ পানীটো লুনিয়া তেওঁ মিঠা হোৱাটো বিচাৰিছিল।
অ। সাগৰৰ পানী আৰু মিঠা কেতিয়া, কোনে কৰিব পাৰিব ভগৱানে সেয়া কৰিব পাৰিব, ভগৱানৰে সৃষ্টি। ৰাৱণটো ভগৱান নহয়।
মনৰ ইচ্ছা আৰু সেইটো ৰাৱণৰ ইচ্ ছা আৰু মানে অ, অ-অ।
শক্তিৰ জৰিয়তে কৰিম বুলি ভাবিছিল কিন্তু শক্তিটো ইমান দিব নোৱাৰে না ভগৱানক ভগৱান অ ভ ভগৱানে কৰিব পাৰিব কিন্তু ৰাৱণটো এটা দত্য আছিল তেখেত এটা দত্য আছিল আৰু গতিকে